অ' ক হেল্ল' ক আছো আছোঁ তই আছ
অ' অ' ময়ো ভালে। এইয়া কি বুলি কয় তোৰ, দুদিনমান আগত মানে ষ্টেটাছ এটা পাইছিলোঁ গুৱাহাট টি ফুুৰবা আহিছিলে নেকি
অ' অ' গৈছিলো বাৰু।
অ' এই তাৰে কথা সুধবা মানে তাহাঁতে সেইখন মই দেখি থাকোঁ এনেকুৱা ইনষ্টাগ্ৰামতে হওক বা মানে ফটো ভিডিঅ' দেখি থাকোঁ আৰু মোবাইলত কিন্তু মানে মোৰো মানে যাব মন আছে। ত' মানে ঘৰৰ পৰা এটা প্লেন হৈছে আৰু যাম বুলি। এতিয়া মানে তই গৈছা কাৰণে মই- টো সুধো কেনেকুৱা কি প্ৰচেছটো।
তই এনেই ক'ত যাবি? মইতো মানে যিদিনা-যিদিনাখন গৈছো- আঁহ', বহুত জাগাতে- গৈছোঁ, আমাৰ যিখন নতুনকে দলং বনাইছে নহয় এখন।
অ‌ঁহ'।
উত্তৰ গুৱাহাটী সংযোগ কৰি এখন নতুনকে দলং বনাইছে নহয়। অ' সেইখন সেই দলংখনো চাব গৈছোঁ। অঁহ'। আৰু এখন উজান বজাৰত আঁহ' পাৰ্ক এখন আছে। সতি সাধিনী এ' উদ্যান বুলি।
বুলি কিবা, অঁ', -সেইখনেতো-সেইখনৰ কথাই কৈছোঁ মই নতুনকে খুলিছে নেকি সেইখন।
স্থানত গৈছোঁ। সেইখনত মানে এ' এতিয়ালে এ' মানে এনট্ৰি ফিজ হয় সেইটো লোৱা নাই বাৰু।
অঁ।
এতিয়ালে এন্ট্ৰি ফিজ লোৱা নাই। কিন্তু আঁহ', -অঁ', - যদি জল্দি যাই তেতিয়াহ'লে এণ্ট্ৰিফিজ দিব নালাগে। কিন্তু আকৌ পিছলৈ চাগে- বিহুৰ পিছত এনেই এণ্ট্ৰি ফিজ লোৱা কথা আছিল। এতিয়া মই বিহুৰ আগতে গলোঁ ন'। অ' কিবা? নাজানো দেই, অঁহ',। অ', বেছি নহয় চাগে এশ টকা মান হ'ব। কিন্তু কিবা
অঁ', -তাকেটো। এতিয়া মানে তা'তে- মানে জাগাটোতো এনেই দেখিছোঁ মোবাইলত বাৰু ভালেই লাগে। কিন্তু হ'লেও- কেনেকুৱা লাগিছে মানে যাই কেনে?
একদম বহুত ধুনীয়া তাৰমানে- বহুত ধুনীয়া আৰু বা' আ', - খোজ কাঢ়ি-কাঢ়ি মানে ভৰি বিষাই যাব এনেকুৱা- দীঘল আৰু লাষ্টত বহুত- দীঘল দেৰ কিলোমিটাৰ প্ৰায় দেৰ কিলোমিটাৰ মানে হ'ব। আৰু লাষ্টৰ ফালে সেই মানে এ- গ্লাছৰ এখন সেয়া আছে, তা'তো মানে অ' যিবিলাক জোতা আছে সেইবিলাক- খুলি কেনে যাব পাৰি আৰু। অঁহ', বাট মানে বাচ্ছা হওঁক, ডাঙৰ হওঁক চবেই যাব পাৰি।
হয়। উমঁ, মানে ভয়টো লগা নাই? তলত-তলত পানী-পানী আহি থাকে।
অঁ'।
অঁ'।
পানী, আৰু তাৰে গোটেইখিনিয়ে ভালেই ধুনীয়া চাৰিও- ফালে ইমান ধুনীয়া-ধুনীয়া আঁহ', - মানে অঁ', কি গছ ৰুই থৈ দিছে। অঁ', -গছ ফুল আৰু- তা'তে জানা সৰু বাচ্ছা কাৰণে খেলিবৰ কাৰণে ইমান ধুনীয়া-ধুনীয়া বস্তু- আছে। আৰু জাম্পিং কৰিব কাৰণে যিবিলাক-যিবিলাকে ধৰা- জিম-টিম যাব, মানে পইচা নাথাকে আৰু সাধাৰণতে আমাৰ নিচিনা মানুহ বিলাকৰ কিন্তু- তেওঁলোকে মানে তা'তে আহ' গধূলি বা ৰাতিপুৱা যাই কেনে মানে অলপ-
মানে খোজ কঢ়াৰ কাৰণেও ভাল আৰু অ', অ'।
ভাল ভাল ভাল আহ, খোজ কঢ়াৰ কাৰণেও ভাল বা সেনে নেকুৱা ধৰণৰ কিছুমান কাম কৰিব পাৰিব আৰু। অ', সৰু বাচ্ছাৰ কাৰণে প্লে এৰিয়া আছে। হা?
খোৱা-লোৱা আছে ব্যৱস্থা আছেনে নাই?
নাই নাই তাতে তাৰে অ', মানুহে মানে খোৱা-লোৱা বৱস্থা নাই বাৰু। নিজে খাব লাগিব তাৰ ওচৰে-পাজৰে বিভিন্ন ধৰণৰ দোকান বিলাক আছেয়ে।
মানে বাহিৰত ওলাই আৰু ভিতৰত নহয় আৰু ভিতৰত মানে খোৱা বস্তু এলাও কৰে নে নাই?
ভিতৰত কৰিব চাগে কিন্তু সেই আৰু সময়ে সময়ে মানে আমি মই যেতিয়া যাই আছিলোঁ। লগে আ, তেতিয়া লগে লগে আহ, সাৰিছিল লগে লগে মুচিছিল মানে অলপ টাইমো এনেকুৱা নহয় যে, লেতেৰা এৰি থৈ দিছে এনেুৱা এনেকা নহয় মানে লগে লগে সাৰিছে লগে, লগে মুচিছে আৰু সেই উদ্যান খনৰ কাৰণে বহুত মানুহৰ মানে কৰ্ম আ, কৰ্ম মানে কৰ্ম লাভ কৰিছে ধৰ এতিয়া কোনোবাই এ, কাম লাভ কৰিছে যিটোৰ দ্বাৰা তেওঁওলোকৰ ঘৰৰ চলবৰ কাৰণে ভাল হৈছে আৰু।
তাকেতো মানে ওচৰে পাজৰে দোকান আছে আৰু? সেইখন সতি সাবি সেইখন হেৰিত নাই জানো উজান বজাৰতেতো আছে? মই একবাৰ দেখিছোঁ, মানে আমাৰ গুৱাহা টিত আলহী আছে, ত' সিহঁতৰ ঘৰত যাওঁতে মই ৰাস্তাত তেনেকে বনাই থকা দেখিছো, কিন্তু মানে এতিয়া যাম যাম বুলি কিবাকে অ' তেতিয়া বনাই আছিল বাৰু ক নাছিল, সিমান তা কে আৰু দলংখন কেনেকুৱা উত্তৰ গুৱাহাটী ভালে চাগে, ধুনীয়া ভিউ-চিউ ভালে আহে?
অ', ধুনীয়া ধুনীয়া একদম ধুনীয়া কিন্তু মই সেইখন দলঙেদি মানে আহি পোৱা নাই উত্তৰ গুৱাহাটী পৰা এইফালে লগ হয় নেকি? এতিয়া সেইখন মানে আহি পোৱা নাই বাৰু আৰু মই এ, এটা যে অ', কি বুলি কয় স্মাৰক সেয়া কৰিছে শ্বহীদ
উম। কিবা, কিবা, কিবা ব দি বই দি নাম আছিল জগাখিনিৰ। অ', বৰাগাঁও, বৰাগাঁও অ', সেইটো কোনটো চাইডত বা মই গৈও পোৱা নাই নহয়?
আ, বৰাগাওঁ কোনখিনি বুলি কওঁ এতিয়া মই উত্তৰ গুৱাহাট উত্তৰ গুৱাহাটী মানে উম, উত্তৰ গুৱাহাটী নহয় বাৰু। মই পাহৰিলো এনে গুৱাহাটীৰ পৰা হ'ব। অলপ যাব লাগে, আমি মানে মই অ', আমি হেয়া
আমিতো ৰাতি গৈছিলো না সেইটোত। ৰাতি যাওঁতে ইমান ধুনীয়াকে মানে এ, লাইট-চাইট জ্বলি আছিল আৰু সেইটো চাৰিওফালে পানী মানে গোটেই ঠাণ্ডা কৰি ৰাখছে বস্তুটো। আ, গোটেই জাগাখিনি আৰু তাৰ চাৰিওফালে মানে মীন পালন মাছ পালব, আৰু মীন পালনৰ কাৰণে বিভিন্ন আ, মানে বহুত এটা ডাঙৰ এৰিয়াত হা, পানী দি থৈছো যাতে মাছ পালন কৰিব পাৰে সেনেকুৱা ধৰণে আৰু।
আ, তাতে তোমাৰ হেয়া কৰিছিল। আৰু তাৰে ওচৰতে, এখন মানে ওচৰত মানে কি আৰু, এৰিয়াটোৰ ভিতৰতে এখন ৰেচ টুৰেণ্ট টাইপৰ এনেকুৱাকৈ মানে বনাই আছে, যিহেতু মই যাওঁতে অকল শ্বহীদ স্মাৰকটোহে হৈছে বাকী মানে কা, আশে পাশে থকা দোকান পা মানে যিবিলাক ৰেচ টুৰেণ্ট বা এনেকুৱা ধৰণৰ হোটেল চোটেল দিব, সেইবিলাক হোৱা নাছিল ইমান ধুনীয়া ভালকে, অ। এতিয়া চাগে হ'ল দেই। অ', এতিয়া চাগে হ'ল। তই গলে দেখা পাবি।
মানে তাতে চ'ব কি অসমৰ যিমান যি আজিলৈ মানে মানুহ শ্বহীদ হৈছে, চব মানুহৰে মূৰ্তিবিলাক আছে নে কি?
অ, অ, সেইটোৱেই। অ, ত' প্ৰথম যেতিয়া মানে চেন, এ কি আৰু আমাৰ এটা শ্বহীদ বিলাকক সন্মান জনাব কাৰণে আমি চবে চেণ্ডেল তেণ্ডেল খুলি গৈছো
অ, মানে প্ৰ‌ প্ৰতিমূৰ্তি আছে আৰু চবৰে?
অ, প্ৰতিমূৰ্তি চবৰে আছে আৰু তাৰ তলত ধুনীয়াকে নাম ঠিকনা মানে ক'ৰ, সেই মানুহজন ক'ৰ, আৰু সেই মানুহজনৰ নাম গোটেইখিনি লিখা আছে। আৰু সেই মানুহজনৰ ঘৰৰ পৰিয়াল যদি কোনোবাই মানে তাতে চাব আহিছে, তাক নিজৰ স্বইচ্ছাৰে ধৰ গামোচা লৈ আহিছে, কিবা লৈ আহিছে ত' সেইবিলাক মানে পিন্ধাই থৈ দিছে তাতে
এই ভালে লাগিছে চাগে ন তাতে যায়ো?
ভালে লাগিছে, আৰু উম, ধুনীয়া। আৰু ওপৰতো যাব পাৰি, কিন্তু মানে ওপৰত বেলেগে মেডিটেচন কৰা মানে য়োগা বা মেডিটেশ্যন কৰিব পৰা এটা জাগ গা আছে, য'ত ইমান একো দেখা নাপালো আৰু, তাতে অকল এই কিছুমান আগৰ দিনৰ যিবিলাক বাতৰি কাকত আছে তাৰে কিছুমান, যিবিলাক মানে বাতৰি আছে আৰু, আগতে কোনে কেনেকৈ স্বাধীনতাৰ কাৰণে আন্দোলন কৰিছিল, কোনখন জিলা বা কোন খন এ, জাগাৰ পৰা কৰিছিল
উম
সেনেকুৱা ধৰণৰ, বিভিন্ন ধৰণৰ বাতৰি কিছুমান সংগ্ৰহ কৰি মানে, আগৰ দিনৰ তাতে মাৰি থোৱা আছে।
উম, উম, তাকেইতো কাৰোবাক চিনি পাইছে নে নাই, কনকলত তা, তাৰপিছত আৰু কোন আছিল, কুশল কোঁৱৰ
কনকলতা, ইমান মানে, ইমান মূৰ তি আছে, মই গোটেইখিনি ভালকে চাবই নহ'ল। ইমান, বহুত মূৰ্তি আছে, চাব গ'লে ভা
ত মানে সেই ঠাইখিনিতো যোৱা, মানে আমি যিবিলাক মানে পৰ্যটক আহে বাহিৰৰ পৰা, সিহঁতৰ কাৰণে মানে পূৰা উপযোগী ঠাই আৰু পূৰা
অ, এইটো এটা মানে, বহুত ভাল মানে ঠাই বনালে আৰু। ‌ অ' ধৰণৰ পৰ্যটক আহিব পাৰিব, চাব পাৰিব।
আগৰ গুৱাহাটী হৈ থকা নাই আৰু এতিয়া, নতুন নতুন, চব নতুন। এতিয়া দলংখন হ'ল, ইমান দিন দলংখন হোৱাই নাছিলে এতিয়া হ'ল, লগতে এইখন পা অ উদ্যানখনো হ'ল লগতে চ'ত মাৰ্কেটটো।
আৰু এতিয়া, মই জুবিন ক্ষেত্ৰতো গৈছিলোঁ বাৰু। তেতিয়া আ। অ', জুবিন ক্ষেত্ৰত যাই, মানে, মই তাৰ আগতে এবাৰ গৈছোঁ। কিন্তু হ'লেও, তেতিয়াও গৈছিলোঁ এবাৰ। অ', তেতিয়া, মানে, সেয়া হোৱা নাছিল গোটেই, যিটো, মানে বাও মানে, ঘৰ টাইপৰ, এতিয়া যিটো বনাই আছে, এতিয়া যিটো স্থাপন কৰি আছে, তেতিয়া হোৱা নাছিল। অ', কিন্তু হ'লেও, মানে, সেইয়াই। আৰু আশে-পাশে জুবিনদাৰ
অ', চিতা দিয়া ঠাইখিনিয়েই আছিল, আৰু এতিয়া চাগে বনাইছে।
অ', অ', চিতা দিয়া ঠাইখিনিয়েই। অ', সেইটোৱেই, আৰু আশে-পাশে বিভিন্ন ধৰণৰ আআআআআ। মানে, দোকান-পাহাৰবিলাক আছিল। বহুত মানুহবিলাকে দোকান দিছিল, যিহেতু তাত অসমৰ বহুত লোকে তাতে যায়, গৈছে, মানে, বেছিভাগ গৈছে বুলিয়েই ক'ব পাৰি আৰু।
তাকেইতো, মানে, তাতে যায়ো। ভাল লাগিছে চাগে ন? চকুপানী ওলাইছেনে?
অ', অ,। অ', অলপ দুখটো লাগিবয়ে অবিয়েচলি। অ', সেইটোৱেই আৰু সৰুৰ পৰা জুবিন দাৰ গান শুনিয়েই ডাঙৰ-দীঘল হ'লোঁ।
অ', সেইটোৱেই টো মই। মই দেখি, মানে, মোবাইলত দেখিয়েই ইমান বেয়া লাগিছে। কিন্তু
বহুত আৰু হঠাতে যেতিয়া হঠাতে সেই বাতৰিটো পালো সেই সপ্তাহতে যেতিয়া বাতৰিতটো পালো যে মানে পতকে কি হৈ গ'ল কেনেকে হৈ গ'ল মানে ধৰিবই নোৱাৰিলো।
তাকেইতো ভাত- চাত খালি নে নাই পিছে।
অ ভাত নাই খোৱা ৰচোন বনাইহে আছে চাগে তই খালি?
নাই আমাৰো বনাই আছে বাৰু। তাকে এতিয়া যাম বুলি ভাবিছোঁ আৰু কি হয় চাওঁ ৰচোন।
অ যাবি যাবি আৰু তই তই কি কি নতুন বস্তু দেখা কবি ত। আৰু এতিয়াতো বহুত নতুন বস্তু হৈছে চাগে মই যিবিলাক দেখাই নাই।
উম উম তাকেতো যাম বুলি ভাবি আছো এই শুনা পইচা কেইটাট এটা চাইন্স চিটি বনাইছে নেকি নতুনকে?
অ অ অ আৰু এই জুবিন ক্ষেত্ৰত অলপ আগত জুবিন ক্ষেত্ৰতকে অলপ আগত।
বুলি ভাবি আছোঁ এতিয়া চাওঁ কি হয়।
তই। সেইটোও কিন্তু ভাল মানে মইও দেখি আহিছো ফটো বা ভিডিঅ' বিলাক। তাতো বিভিন্ন ধৰণৰ মানে চাই বিজ্ঞানৰ লগত জড়িত বহুত বস্তু আছে বুলি শুনিছো।
আৰু চাইন্স মিউজিয়ামত গৈচা নাই তই?
ছাইন্স মিউজিয়াম তাকেতো এতিয়া। সৰুতে এবাৰ গৈছিলো।
অ মইয়ো এইবাৰ এইবাৰ আকৌ গৈছিলো সৰুতে মানে গৈছিলো ইমান মনত নাই তেতিয়া কথা। কিন্তু এতিয়া বিভিন্ন ধৰণৰ এ সেই আৰু আগতে যিবিলাক কিছুমান ডাইনাছৰৰ যে মূৰ্তি আছিল।
লো অ', আধা ৰাস্তাত বানপানীও পাইছিলোঁ, উম, উম। আমাৰ গাড়ীখন ঠেলি নিছিল মোৰ এতিয়াও মনত সেতেও মনত আছে আৰু ভালকে ইমান। এটা মনত নাই আৰু।
অ', কিন্তু নাই এইবাৰ। বেলেগ কি আৰু প্ৰথমৰ মানে আগফালৰ খিনি অলপ সেয়া কৰিছে। ঠিক পছে আৰু এনে যিখিনি খেলা অলপ যিখিনি জাগা আছিল। মানে সৰুতে ইমান গ'ম পোৱা নাছিলো কিন্তু এইবাৰ মানে পুৰা খেলিছো একদম।
তাকেতো মানে ল'ৰা ছোৱালীৰ কাৰণে বহুত মানে ভাল ঠাই আৰু খেলাৰ কাৰণে।
অ', ভাল ঠাই অ', অ', বহুত শিকিব লগা আছে, ভিতৰৰ ফালে গৈছোঁ তাত মানে বিজ্ঞানৰে আৰু। বিভিন্ন ধৰণৰ বস্তু কিছুমান শিকিব লগা আছে আৰু আজিকালিতো
কিবা হেয়া হয়, এইটো মানে মুভিৰ নিচিনা আৰু পাঁচ মিনিটৰ কিবা এটা দেখাই শ্ব' টাইপৰ। নাচালোঁ বাৰু কিন্তু মানে বহুত বিভিন্ন মানুহে অ', মানে কৈ আছিল আৰু যে অ', এনেকুৱা হয়। তেতিয়া আৰু গ'ম পাইছোঁ।
মানে বিজ্ঞানৰ বস্তুবিলাকে মানে অলপ মানে মানে আমোদজনক। বুজি পাইছা নহয় মানে ভাল লাগে। এতিয়া মোৰ সৰুতে গৈছিলোঁ এতিয়া চাগে বহুত বস্তু আহিল বা বহুত বস্তু সলনি হ'ল। ত'
সলনি হৈছে অলপ, অলপ, বাৰু মোৰো সিমান